অ শুনি আছো তুমি শুনিছা
মাতটো কিবা ইক' হৈ হৈ আহে
অ কিবা প্ৰব্লেম হৈ আছে নেকি
অ নেটৱৰ্ক নেকি
হয় বৰ্তমান সেই কি কৰি আছা
এ আছো তুমি কি কৰিছা
মই এনেই তোমাৰ বহি আছো বাৰ
আ অ'
বাকী বিহু কেনেকুৱা গ'ল
অ' এইবাৰ ভালেই হ' ব
অ'
পিঠা পনা বনালো
অ
খালি তোমাৰ স দিনা গৰু নহলে আমাৰ গৰুৱে নাছিলে সেইদিনা হে অ
হয়
বাকি ভাল তোমাল
আমাৰ ভালেই গ'ল যেনিবা পিঠা পনা বনালে এনেকে
কি বনালে
আমাৰ ঘিলা পিঠা বনালে তিল পিঠা বনালে
আৰু
তোমাৰ নাৰিকলৰ লাড়ু তিলৰ লাাড়ু সেই তেনেকৈ কিবাকিবি বনালে আৰু মা সতে হে তেনেকে তোমাৰ বাকী তুমি এই বিহু নাচিলা নে নাই
নাই নাই মল ন ক নখন ন
হয় হয়
সিহঁতকে চালো আৰু
উ বাকী তোমাৰ হুঁচৰি পাতি আহিছে আৰু
অ না তাৰ মানে তোমাৰ সমাজৰ আগত তোমালোকৰ পিনে আহ আহিছে নাই
তোমাৰ এতিয়া বৰ্তমান আগৰ নিচিনা নাই বাৰু আগতেতো বহুত আহে তেনেকে হুচৰি পাৰটি এতিয়া বৰ্তমানত মানে তেনেকৈ নাইকিয়া হ'ল
অ
সেইহেত সেইটো তোমাৰ বস্তুটো থাকিব লাগে আমাৰ পৰম্পৰাতটো
উম কিন্তু মানে আজিকালি ল'ৰা ছোৱালীয়ে এইবিলাক মানে পাহৰি চিনি নোপোৱা হৈ গৈছে ন দিনক দিনে, আৰু
খাল বাকী তোমাৰ অ বাকী তোমাৰ গৰু বিহু গৰু বিহুততো গৰুচৰু নোইছে
নাই নাই আমাৰ ম খ গৰু না হে কাৰণে মানে কোৱা নহ'ল আৰু
বাহ আমাৰ ইয়াতো তোমাৰ আমাৰ ইয়াাতো তোমাৰ গাঁৱৰ ফালে গ'লোঁ
অ'
হেল্ল'
অ' শুনিছো
অহ
মাতো তোমাৰ মোৰ মাতটো তোমাৰ আকৌ ই ভে আহিছে কিন্তু
হয় তোমাৰ মাততটো ইমানটা ভালকে আহা নাই বাৰু
উম
নৃত্য কৰিছো কাৰণে ম সেইটো এতিয়া শুনিছেনে
অ' শুনিছো
মই মানে সেই সেই তোমাৰ গাঁৱৰ ফালে ক'লোঁ গাঁৱত খালে এইবিলাক পৰম্পৰাবিলাক দেখা যায় আৰু আজিকালিতো আজিকালিতো টাউনতো নাইকিয়াই হ'ল আৰু এইবিলাক
আৰু ইয়াত মানে তোমাৰ
অ' হয় হয় হয় হয়
মানে সেয়াই আৰু নাইকিয়া অহা পইচা তিলক তিলক
বাকী তোমালোকৰ পিঠা বনোৱা ভাল ছলে
উম উম বনোৱা আছে
এনে কি কি পিঠা পনা বনালা
তিল পিঠা নাৰিকলৰ লাৰু ঘিলা পিঠা উম কেনেকে বিহু গ'ল নো
বাকী তোমালোকৰ ফালে প্ৰগ্ৰাম চগ্ৰাম হ'বনেে নহয় এবাৰ
অ আমাৰ মানে তোমাৰ হেৰি মাজতে হেৰি আছিলে দেখুৱাই ছিলে
আহঁ
অচত আমি চাব নগল বাৰু বহুত ৰাতি হৈ গ'ল বাৰটামান বজাত উঠিছেহে।
দেৰিয়া হয় বাৰু এইফালে। কেৰেক চাই আহিলো। যেনেকুৱা
অ' হেইটো কাৰণে।
আহ।
তোমালোকৰ পিনেও কোনবা আহিব নে?
আমাৰ ইয়াত তোমাৰ পাৰশৰফালে প্ৰিয়ংকা ভুৱাহাটী আহনিব দহ তাৰিখলৈ।
অ'অ'।
তাকে চাব যাম বুলি ভাবিছোঁ আৰু তাকে কি হয় নাজানো আৰু। হেল্লোৱ। হয় চাৰ। তেতিয়াহ'লে মানে ভাল হয় আৰু চাব যাব বাকী তোমালোকক বেলেগ গায়কো আহিব নেকি?
অ' আহিব যদিও ইমান গম পোৱা নাই বাৰু মাজতে তোমাৰ দলি দলি হৈছিলে।
অ', নহয়।
তিনিখনমান জেগাতে পাতিছিলো এৰিয়াত। ওচৰ পাজৰে বাৰো গোটেই কেইখন হৰি
বিলাউচ্
ওচৰতে একেলগে চবতে হলে চাব যাব নোৱাৰি আহ হাইটো এ দা হৈচাৰ চবফাল নো কেনেকে? মিলাবা।
তোমাৰ দিনত মেলা হয় ৰাতি দলি দলি পাতে।
নিৰ্দিষ্টকে হলে ভাল আৰু। দেখন এনেকে চাব যাব পৰা হ'লে। ধৰি লোৱা ভাল গায়ক এজন আহিছে ধৰি লোৱা তেতিয়া চাব যাব পৰা যায়। হয় এতিয়া বাকী কিন্তু তোমাৰ ঘৰৰ মানুহো গৈছিল নে নেকি তোমাৰ লাজ ইখন পাব প্ৰগ্ৰাম হৈ গৈছিলে।
আহ ভাইটি গৈছিলে। আ বাহুন
হয়
ত চ মানেটা গান গাাটীতিিল চাবল যাবল লাল
অেইটো ন আ ম কৰি য আৰু এেইতিয়া বিহু বতৰ যিহেতু এই প্ৰগ্ৰাম চগ্ৰাম বিলাক হৈ থাক গিলা ভালো লাগে
উম
ন
মে আগত য নি
হয় হয় নিচিনাটো এতিয়া বৰ্তমান নাই আৰু উ
আগতে যেনেকুৱা মানে ভাল লাগিছে আজিকালি তেনেকুৱা ইমান ফটিতো নালাগা হৈছে
অ হয় তোমাৰ সেই মাজতে জুবিন গাৰ্গৰ প্ৰগ্ৰামত থাকোতে ভাল লাগে িল এতিয়া সেই জুবিন গাৰ্গো নোহোৱা হ'ল হয় হয় উম জুবিন গাৰ্গ থাকোতে তটো আগতে বহুত প্ৰগ্ৰামে হৈছিল ন মানুহ বহুত হয় যেতিয়া উ
ত মান তুমি পিছা উচল গাল ন নাই
কি কৈছা
তুমি পিছো হুঁচৰি গালা
চ তোমাৰ তেনেকে ইমান এটা গোৱা নাই বাৰু মানে আজিকালি মানুহ বিলাক নাইকিয়া হৈছেতো তেিকে তন্নত উন্ত মান সৰু ল'ৰা ছোৱালী বিিলাকে তেনেকে গায় আৰু এতিয়া লগৰবিলাক চব মানে মানে এতিয়া ধৰি লোৱা কামৰ কাৰণে বাহিৰত যাব লগা হৈ কিছুমান যোনবিলাক এতিয়া আছিলে সেইবিলাক বাহিৰত যাব লগা হৈছেতো া মানেচৰি আ সি গোৱা হোৱা নাই তাকে
নতিয়া হ
উ বাক আৰু আগতেতো মাৰ ভাল আছিলে
অ বিহু বুলি কলে ওলাই লোৱা হয় হুচৰি মাৰা হয়
অঁ হয় আগৰ নিচিনা এতিয়া বৰ্তমান নাই আৰু
উম
উ বাকী বাকী তোমালোকৰ পিনেতো গাঁৱত হুচৰি এইবিলাক প্ৰগ্ৰাম চগ্ৰাম হৈ আছে চাগে
আহ এ
অ বিহু নাচা কিবা ফাংচন ত তেনেুৱা চাগে গাঁৱত হৈ আছে
ক
সে
আজিকালি সেই ডাঙৰ বিলাক নাইকিয়া হ'ল আৰু এতিয়া সেই উঠি অহ বিলাকে ওলাই আছে আৰু
হ
লাহে লাহে হেয়াও নাইকিয়া হব
অ লাহে লাহে নাই এতিয়া যোনটো যুগ চলি আছে
উম আজিকালি ম ব্য উম
বাকী তুমি বিহুত ক'ত ক'ত ফুৰিব গ'লা
মই তুমি ম মানে বাহতৰ ঘৰলে গলো আকৌ মোৰ ঘৰলৈ গলো তেনেকে ফুৰা হয় আৰু বিশেষ তেনেকে যোৱা নহলে আৰু বিহুতটো ঘৰ আলহি থাকেই
থাকে হ উম
পালাহি হয় আৰু অ আল ননেল
আম
বিহু মানে বেছি যোৱা নহ'ল আৰু।
যিহেতু মানে ঘৰতে বিশেষকে পালন কৰাটো হয় আৰু। হ'লেও মানে ফুৰিবলৈ যায় আৰু।
এ ওচৰতে ঘূৰি গ'লো আৰু। এনেই দূৰলৈ যোৱাকেহে ঘৰলৈ গ'লো।
অ' ভাল লাগে।
হয়। অ', অ' বাৰু ঠিকে আছে। এতিয়া ৰাখিছো হা। অ'